অ', মানে তোমাক মোৰ কথা এটা সুধিব আছিল যে। অসমত মানে কেনেক। আৰু ব্যৱসায় মানে বেছি চলিব এনে মানেতো অসমতো চাহৰ কাৰণে ফেমাচ ন'।
উম।
উম, মানে এনে কেনেকুৱা তোমাৰ মতে?
উম, চাহতোতো হয়েই তাৰ পিছত ইয়াৰ উপৰিও তোমাৰ। বাহ আৰু বেতৰ সামগ্ৰী, তাৰপিছত ৰেচম, তাৰপিছত হস্তশিল্প। কৃষিভিত্তিও ভিত্তিক উদ্যোগ। তোমাৰ পাছত মাছ পালন, দুগ্ধ উদ্যোগ আৰু তোমাৰ পাৰ্যটন। পৰ্যটন ব্যৱহাৰো যথেষ্ট সম্ভাৱনা আছে।
অ', অ', মানে ধৰা। হস্তশিল্পতটো বহুত বস্তু বনাই আমাৰ। বেপাৰো বহুত বস্তু চলে আৰু মাছটোও মাছ পালনটো মানে হয় আৰু। আৰু কৃষিতো কৃষিৰ কথাটোতো ক'ব নালাগে অসমত মানে কৃষিটো। গাঁৱৰ সকলো লোকে কৰে আৰু কৃষি। আৰু মানে ধৰা বৰ্তমানো অনলাইন ব্য়ৱসায় ডিজিটেল বিপণীৰ জৰিয়তেও বহুত তেওঁলোকে সফলতা লাভ কৰিছে
আহ এজন সফল ব্য ব্যৱসায়ৰ কিছুমান বিশেষ গুণ থাকে
অ মানে চৰা কেনেি উ কেনেকা থাকিব লাগ তুমি সতা হ'ব লাগিব তুমি অলপ পৰিশ্ৰম কৰিব লাগিব তোমাৰ ধৰ্য থাকিব লাগিব আৰু বা তুমি এ সময়টোৰ সঠিক ব্য্ৱহাৰ কৰিব লাগিব তোমাৰ বস্তু এটা নেতৃত্ব দিয়াৰ ক্ষমতা থাকিব লাগিব বা এইটো ডিচিচন এটা লোৱাৰ তোমাৰ ক্ষমতা থাকিব লাগিব মানে সেনেকুৱা বিলাক থাকিব লাগিব তেতিয়া তোমাৰ মানে এজন ভাল বিজনেচমেন হ'ব পাৰিবা আৰু সেনেকুৱা
ইয়াৰ লগতে তোমাৰ গ্ৰাহকৰ প্ৰয়োজন বুজি উন্নত মানুহৰ সামগ্ৰী বা সেৱা আগবঢ়াও অত্যন্ত জৰুৰী
অ অ সেইটোয়ে হয় সেইটো মানে গৱকো বুজিয়াব লাগিব আৰু বা তেওঁলোকে কেনেকুৱা ধৰণৰ সামগ্ৰী বিচাৰিছে বা তেওঁলোকৰ চাৰ্ভিচটো ভাল দিব লাগিব তেওঁলোকৰ েষ্ট কেনেকুৱা বস্তুৰ প্ৰতি সেনেকুৱা আৰু জানিব লাগিব আৰু
আ
এনে তুমি নতুন নতুন উদ্য তাই ব্য্ৱসায় আৰম্ভ কৰাৰ আগত মানে তাত কোনোবা নতুন এজন ব্য্ক্তিয়ে্ৱসায় এটা আৰম্ভ কৰি উঠিছে তেওঁলোকে মানে কেনেকুৱা কাৰণ কেনেকুৱা বস্তু মানে চিন্তা কৰা উচিত আৰু বিষয়বলাক কেনেকুৱা ধৰণৰব লাগে
অ প্ৰথমে বজাৰ সমীক্ষা কৰিব লাগে তোমাৰ তাৰপিছত ব্য সঠায়িক পৰিকল্পনা মূলধন উপযুক্ত স্থান লগতে প্ৰয়োজনীয় অনুমতি ৰাাকতি আৰু বিপণন কৌশল নিৰ্ধাৰণ কৰিব লাগে
অ মানে ঠিকেই কৰিৈছা তুমি মানে কেপিেলতো লাগিবই মানুহ বিনে কৰিব কাৰণে বা তম যত মানে কামাৰ আহিব পাৰে এ সেনেকুৱা হয়
ত ত নিজৰ জোগাও লাগিব স্থানো লাগিব
উম উম আৰু তো আজিকালি ই কমাৰ্চত বিজনেচ বিলাকো ষ্টাৰ্ট হৈছে আৰু অনলাইন বিজনেছো ষ্টাৰ্ট হৈ গৈছে যিটো মানে গ্ৰাহকসকলক মানে গ্ৰাহকসকলক মানে এট্ৰেক্ট কৰিছে আৰু যাৰ ফলত মানে যিসকল লোকে ব্য্ৱসায় কৰিছে আৰু তেওঁলোকৰ
হয়
মান প্ৰফিটটো বেছি হৈছে আৰু অনলাইন চিেমটো অাৰ কৰা আৰু
হয়
এনে কোৱাচোন মানে বিজনে হাতত কিছুমান প্ৰব্লেম থাকে ন
তাকে
থাকে মানে তোমাৰ মতে ম কেনেকুৱা প্ৰব্লেম বিলাক কেনেকুৱা ধৰণৰ হ'ব
তাৰপাৰ যেনে মূলধনৰ অভাৱ তীব্ৰ প্ৰতিযোগিতা মূল্য বৃদ্ধি আৰু দক্ষ কৰ্মশাৰীৰ অভাৱ
হয় হয় মানে মূলধনৰ অভাৱটোোতো ত সেইয়ে হয় মেইন প্ৰব্লেম হয় তাৰ উপৰিও ধৰা আজিলিতো কম্পিটিশন আছেয়ে মানে সকলোৱে মানে ওপৰত থাকিব বিচাৰে ন তাৰে পিছত আৰু আজিকালি গ্ৰাহকৰ মানে তোমালোক কাষ্টমাৰ চেঞ্জ হৈ থাকে ন থত থাকে আৰু তোমাৰ তোমাৰ তাতে যদি ধৰা তোমাৰ কোম্পানী যদি বেছি উপযুক্ত কৰ্মচাৰী নাথাকে বা ধৰা স্ক এমপ্লয় না তেতিয়া হ'ব আৰু অলপ সেনেকুৱা
উ
কিন্তু তোমাৰ যদি চিন্তা থাকে আৰু নতুন নতুন চিন্তা থাকে তুমি যদি পৰিকল্পন বিলাক সঠিককে কৰা বা তোমাৰ যদি তাৰৰত ষ্টাডি কৰা তেতিয়া এইবিলাক সমস্া তুমি আৰু অতিক্ৰম কৰি যাব পাৰিবা আৰু
তাকেই আৰু তোমাৰ আজিৰ যুৱ সমাজে কেৱল চাকৰিৰ ওপৰতে নিৰ্ভৰ নকৰি নিজে যদি উদ্যোগ আৰম্ভ কৰাৰ মানসিকতা গঢ়ি তুলিব লাগে
অ অ মানে আজিকালি মানে আমাৰতো এয়া অসমত সেনেকুৱাই হৈ গৈছে আৰু সকলোৱে কবোৰ মানে চাকৰি চাকৰি চাকৰি পিছতে থাকে আৰু চাকৰি সেনেকা থাকিলে নহয় আৰু মানে অকল চাকৰিৰে কিবা হ'ব জানো। কি বিজনেচতো কৰিব লাগে, কাৰণ সৰু এ পৰাই মানে মানুহৰ ডাঙৰ সফলতাৰ আৰম্ভণি হয়।
হয় হয় লগতে, তোমাৰ ব্যৱসায় হৈছে ব্যক্ত আৰু সমাজৰ দুয়োটাৰ উন্নয়নৰ এক শক্তিশালী মাধ্যম বুজিছা ন'।
উম, উম।
আৰু তোমাৰ এই অৰ্থনৈতিক বিকাশ কৰ্মস্থান আৰু উদ্ভাৱনক উপস্থিত কৰে উৎসাহিত কৰে।
অ', অ', মানে সেইটোয়ে আৰু মেইন আৰু বিজনেচটো মানে ভাল আৰু কৰিব আৰু যদি আমি সততা পৰিশ্ৰম বা নতুন চিন্তাৰে আগবাঢ়ো তেন্তে অসমৰ লগতে মানে সমগ্ৰ দেশৰ উন্নয়নত উল্লেখযোগ্য। অৱদান আগবঢ়াব পাৰি।
তাকেই আৰু আমি যদি, হয় কি কৈছা তুমি?
আহ, আহ।
সততা লাভ কৰিব পাৰি হয়। হেল্ল'।
তাকেই সেইবোৰেই আৰু কিয়ে ক'বা আৰু আজিকালি বিজনেছেই মেইন।
অ', বিজনেচো লাগিবই মানে তোমাৰ যদি মানে ভাল জীৱন যাপন কৰে বিছা চাকৰিত মানে বিনেটো বেছি ভাল আৰু মানে বিজনেচ তোমাৰ মানে অলপ চ সেও থাকে ৰিক্সো থাকে কিন্তু তুমি ৰিক্স লব লাগিব আৰু মানে যদি ৰি তেতিয়াহে তোমাৰ প্ৰফিট আৰ্ন হ'ব য তেতিয়াহ'লে প্ৰফিট আৰু নহ'ব নহয়। চাকৰি এটা তোমাৰ লিমিটেড এমাউন্টৰ বস্তু এমাউন্টৰ চেলাৰি কৰা তুমি তোমাৰ এক্সট্ৰা ইনকাম নাথাকে কিন্তু তুমি বিজনেচত সেইটো ক'ব নোৱাৰা বিজনেছত কেতিয়াবা বহুত ইনকামো হৈ যায়। বা কেতিয়াবা কমো থাকে বা লচতো হয়। উম।
বাকী আৰু এটা টপিকত মই তোমাৰ লগত আলোচনা কৰিম বুলি ভাবি আছিলো বহুত দিনৰ পৰা।
আহ কোৱাচোন।
এডুকেশ্যন চিষ্টেমটো তোমাৰ মতে কি মানে? এইটো তোমাৰ শিক্ষা হৈছে এটা মানুহৰ আমাৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ হয়নে নহয়। শিক্ষাই মানুহক জ্ঞান, নৈতিকতা, দক্ষতা আৰু সঠিক দিশবো দেখুৱায় আমাক।
অ', অ, চাবা শিক্ষাটোতো আমাৰ জীৱনৰ মানে ইম্পৰ্টেঞ্চ আৰু। থ হয় শিক্ষা শি শিক্ষাটো অবিহনে মানে তই সমাজ এখন উন্নতি হ'ব দিব নোৱাৰে ন', আৰু কেৱল শিক্ষাই মানুহে কেৱল চাকৰি, চাকৰিটো যে প্ৰদান কৰিব টো নহয় এজন দায়িত্বশীল নাগৰিক হিচাপেও আমাক গঢ়ি তোলে মানে।
হম সেই আৰু তোমাৰ শিক্ষা বুলিলে তুমি কি বুজাই ইনে?
শিক্ষা বুলি ক'লে মানে কি ক'ম আৰু শিক্ষা মানে কি আৰু জ্ঞান, দক্ষতা, মূল্যবোধ। মানে আৰু অভিজ্ঞতা আহৰণ কৰাৰ তাৰ মানে প্ৰক্ৰিয়াৰ মানে চিষ্টেম হয় মানে শিক্ষা যে কেৱল বিদ্যালয় বা মহাবিদ বিদ্যালয় নিয়ম মহাবিদ্যালয়তে পাম তাতে মানে সেইটো সীমাবদ্ধ নহয় আৰু তুমি পৰিয়াল, সমাজ, জীৱন, জীৱনত তুমি যিবিলাক এক্সপিৰিয়েঞ্চ পাবা, সেইবিলাকৰ পৰা মানে মানুহে বহুতো শিক্ষা লাভ কৰিব পাৰি আৰু।
উম, আৰু তোমাৰ শিক্ষা হৈছে মানুহৰ ব্যক্তিত্বৰ সম, সম্বাৰ্গীণ বিকাশৰ এক শক্তিশালী মাধ্যম, বুজিছা ন?
অ-অ, হয়-হয়। এনে তুমি শিক্ষাই মানে শিক্ষাৰ মানুহ সঠিক ভুল বিচাৰ কৰাৰ মানে ক্ষমতা দিয়া মানে শুদ্ধ বা ভুল বিচাৰৰ কৰাৰ ক্ষমতা দিয়ে। আৰু অন্ধবিশ্বাস দূৰ কৰি বৈজ্ঞানিক চিন্তাধাৰা গঢ়ি তোলে।
হে আৰু তোমাৰ ইয়াৰ উপৰিও শিক্ষাই আত্মবিশ্বাস বৃদ্ধি কৰে, এ নতুন সুযোগ সৃষ্টিৰ কৰে আৰু জীৱনৰ মান উন্নত কৰে।
অ', অ', মানে-মানে ধৰা যেতিয়া এখন শিক্ষিত সমাজ থাকিব ন শিক্ষিত সমাজ এখনে, এখন মানে এখন উন্নত সমাজ গঢ়ি তোলে। সেইবাবে মানে শিক্ষিত সমাজত যিসকল ব্যক্তি থাকে তেওঁলোক প্ৰতিজনকে মানে ভাল শিক্ষাৰ আৰু প্ৰয়োজন হয় আৰু
আমাৰ অসমত শিক্ষাৰ ক্ষেত্ৰত বহুত উন্নতি হৈছে, ৰাজ্যৰ বিভিন্ন প্ৰনন্ত বিদ্যালয়। তাৰপিছত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে।
হয়-হয় মানে এতিয়াতো শিক্ষাতো বহুত উন্নতি হৈ গৈছে আমি সকলো দেখাই পাইছো বিভিন্ন ধৰণৰ স্কুল, কলেজ জ, ইউনিভাৰ্চিটি যবিলাক এষ্টাব্লিছ কৰিছে আৰু তাৰ ফলত ধৰা গভাৰমেন্ট স্কুল বিলাক যে আছে, সেইবিলাকত মানে তোমোক ফ্ৰীতে মানে কিতাপ বিলাক দিয়ে তাৰ পিছত তোমালোকক মধ্য ভোজন দিয়ে আৰু বিভিন্ন আজিকালি আচনি ওলাইছে তাৰ ফলত
যেনে ছাত্ৰ-ছাত্ৰীসকলে পায় আৰু সেইবিলাক পোৱাৰ ফলত মানে তেওঁলোকৰ উৎসাহটো বাঢ়ি যায় আৰু পঢ়াৰ কাৰণে। যে এনেকুৱা
আৰু তোমাৰ ডিজিটেল শিক্ষাৰ প্ৰকাশৰ ফলত অনলাইন শিক্ষাৰ সুবিধাও হয়। ক্ৰমাৎ বৃদ্ধি পাইছে।
অ-অ, অনলাইনতটো বহুত হৈ গৈছে, আজিকালি অনলাইন শিক্ষা বহুত হৈ গৈছে ত, সুবিধাও হৈছে। এনে-এজন শিক্ষক এজন মানে সমাজৰ আৰু পথ প্ৰদৰ্শক মানে যিয়ে মানে সমাজৰ ৰাস্তা এটা দেখাই দিয়ে আৰু। তেওঁলোকে কেৱল মানে। আহ, ছাত্ৰ-ছাত্ৰীক পাঠদানে নকৰে ছাত্ৰ- ছাত্ৰীৰ মানে ধৰা চৰিত্ৰ গঠনটো অলপ মানে ভূমিকা পালন কৰে হয় নে নহয়?
হয়-হয়। থিকে পইছা। আৰু এজন শিক্ষাৰ্থীৰ প্ৰধান কৰ্তব্য হৈছে তোমাৰ নিয়মীয়াকৈ অধ্যয়ন, কৰা, সময়ৰ মূল্য বুজা আৰু শিক্ষকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা।
অ', হয়। মানে ধৰা শিক্ষাৰ্থী এজনৰ টো সেই মানে ধৰা সেই সময়ত বেলেগ একো কাম নাথাকে না। টো নিয়মীয়াকৈ অধ্যয়ন কৰিব লাগে বা সময়টোৰ মূল্য বুজি পাব লাগে। আৰু শিক্ষককো সন্মান কৰিব লাগে আৰু-
লাগে লাগে
আচৰণ হৈ যায় শৃংখলাটো মেইনটেইন কৰি থাকে, কঠোৰ পৰিশ্ৰম কৰা দেখা যায়। আৰু সমাজৰ প্ৰতি মানে অলপ দায়িত্ব বাঢ়ি যায় আৰু সেইটো আমাৰ মানে ইম্পৰ্টেঞ্চ হয় আৰু সমাজৰ প্ৰতি দায়িত্ব অলপ থাকিব লাগে।
লাগে কাৰোবা বৰ্তমান সময়তো শিক্ষাত প্ৰযুক্তিৰ ব্যৱহাৰ বহুত বৃদ্ধি পাইছে।
অ অ মানে ধৰা শিক্ষাত ধৰা এতিয়া স্মাৰ্টফোন ব্যৱহাৰ কৰে মানে কম্পিউটাৰ ব্যৱহাৰ ক - লেপটপ ব্যৱহাৰ কৰা দেখা যায়, তোমাৰ প্ৰজেক্টৰ ব্যৱহাৰ কৰা দেখা যায় আৰু ইন্টাৰনেট আৰু অনলাইন ক্লাছৰ জৰিয়তে ছাত্ৰ- ছাত্ৰী ক - কলে মানে যিকোনো এঠাইৰ পৰাও মানে শিক্ষা গ্ৰহণ কৰিব পাৰে।
প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ কৰাতটো সম সমানে গুৰুত্বপূৰ্ণ কি ভাবা -
অ অ সেইট - ত মানে আমি বস্তুবিলাকৰ মানে সমান ইউজফুল কৰিব লাগে আৰু সেইটোৱে।
তেনে শিক্ষাৰ ক্ষেত্ৰত মানে কিছুমান এটা সমস্যা আছে।
যেনে তোমাৰ-
নানা ধৰণৰ সমস্যা যদিও কোৱাচোন।
সুবি সুবিধাৰ অভাৱ, অতিক আৰ্থীক সমস্যা বিদ্যালয়ৰ ত্যাগৰ প্ৰভাৱ প্ৰ প্ৰৱণতা, আৰু তোমাৰ ডিজিটেল সুবিধাৰ অসম বৰ্তনন -
অ মানে গ্ৰাও গাওঁ অঞ্চলতো অলপ শিক্ষাৰ অভাৱ আছে। টকা পইচাৰো সুবিধা পাম আহ কিন্তু এই সমস্যাবোৰে - এয়া চৰকাৰে দূৰ কৰি আছে আৰু আহ তি তেওঁলোকে মানে- ৰয়াল টিচাৰ্ছ বিলাক এপইণ্ট কৰি আছোঁ। তেওঁ মানে বা সমাজৰ প্ৰতি সহযোগিতা আগবঢ়াই আছে আৰু
আছে ভৱিষ্যতে শিক্ষা অধিক- প্ৰযুক্তি নিৰ্ভৰ আৰু তোমাৰ দক্ষতা বৃতি ভিত্তিত- আৰু গৱেষ চনামুখি হ'ব।
অ মানে সেইবাবে মানে কেৱল ছাত্ৰ- ছাত্ৰী আৰু পৰীক্ষাৰ বাবে নহয়।